হেল্ল'!
হেল্ল'! অ কত থা কা অ তুমি আজিকালি? অ শুনিছো। কত থাকা তুমি আজিালি?
আজিকালি ঘৰ, ঘৰতে থাকো। থাকিম আৰু, অ', তুমি, তুমি ক'ত আছা বৰ্তমান।
মই তোমাৰ, ঘৰতে আছো আৰু ক'লেনো যাম।
অ', অ', মই যাওঁ ৰবা এজা, এঠাইত যাব ওলাইছো মানে। এয়া মানে এ মন্দিৰত যাম বুলি ভাবিছিলো, বা আমাৰ ইয়াতে, বহুত মন্দিৰ আছে নহয় এই ইমান তুমি মন্দিৰত যাবা আৰু, মানে হনুমান মন্দিৰৰ পৰা আদি কৰি, শিৱ মন্দিৰ আৰু এয়া ধাৰেশ্বৰী, দিৰ্গেশ্বৰী, এনেকে বহুত মন্দিৰ আছে। অ', বহুত মন্দিৰ আছে বহুত আছে তুমি আ এদিনতে শেষ কৰিবই নোৱাৰা, এনেকুৱা ইমানেই আছে। আৰু ইমান ধুনীয়া-ধুনীয়া, জেগাবিলাক।
ভাল কথা, শুনি ভাল লাগিছে।
আহিলে মানে সেই হ ব আৰু কোনোবা এ যে মানুহ আনিলে ভাল হ'ব আৰু চোৰাব ফুৰাব পাৰিম।
উম,
আৰু তোমাৰ কলে যোৱা বাকী ফুৰিবলৈ, যোৱা নে নাই তুমি।
ফুৰিব, গ'লোঁ। আকৌ যাব লাগিব ৰ'বা, নে কি আৰু, কত যাওঁ ভাবা হোৱা নাই। যাব লাগিব।
আমাৰ তাতে আহিবা, আমি একেলগে যাম।
অ', এইটোৱে ভাবি, সেইটোৱে কৰো নেকি ন'।
আ-আমাৰ ততে আহা তুমি, এ একেলগে যাও, ভাল লাগিব গৈ, নে কি কোৱা, লৰাৰ গৰম বন্ধ, খুলিব আৰু ন'।
অ', এ একেবাৰে মোৰ গৰম কৰি দিছে, মোৰ গম পোৱা নে, এনেকুৱা উৎপাত নহয়। কি কবা, ইমান কথা কয়, আজিকালি ইমান কথা কোৱা হৈছে তুমি, আৰু কৈছো আৰু মানে, এই মোৰ ভাগিন ল'ৰাটো আহিছে। সিহঁতৰ লগতে মানে, ইও সৰু ল'ৰাটোৱে, সিহঁতৰ সমান হৈ যাব খোজে। সিহঁতৰ লৰাই মীনাব যে, গম পাইছানে । অ', সিহঁতৰ লগতে মিলিপ হোজে আৰু মানে, সমনীয়া মানে, এনেকুৱা দেখাই আৰু। তাৰ পিছত, এই-এই মাত্ৰ উঠিছ ছে এইতিয়াই উঠিছে, উঠাই নাই, শুৱাই আছিলে।
তোমাৰ মানে, লৰাই মানে বহুত, উটপটীয়া কৰি থাকে আৰু ন এ কেবাৰে তোমাৰ, কি কয়
উৎপাত কৰি থাকি ভাল পায় সৰু চলিবোৰ, তোমাৰ উৎপতীয়া হয়'য়ে দিয়া তুমি। দো' মানে তুমি, ক'বলে নোৱাৰা আৰু, একে আৰু ৰখা-ৰখাবলেও নোৱাৰা, যি
ৰখাব মাৰিবও নোৱাৰা তুমি, মাৰিবও বেয়া লাগে।
বেয়া লাগে তাকে, মাৰিবলেও বহুত বেয়া লাগে, সৰু ল'ৰা ন'।
উম, তান, এ দম দিলেও কাম নাই। দম দিলে কি হ'ব, এ অলপ সময় মনত থাকিব আৰু পাহৰি যায়।
পাহৰিয়ে যাই, সী আকৌ কব, মোক তুমি বেয়া পোৱা, কিবা কিবি, এইবিলাক আৰু কি আৰু ক'ব। কব তুমি বেয়া পোৱা, আগতে ভাল পাইছিলা, আজিকালি বেয়া পোৱা। মোক ক'ব বেলেগৰ পৰা আনিছা, এইবিলাক কয়। অ', এ আজিকালি ল'ৰা অ', আজি আজিকালি ল'ৰাই, এইবিলাক চব জানে, চব জানে। হয়, তুমি মোক ব মোক কিয় বেয়া পোৱা? উম। মোক কয় তুমি মোক কিয় বেয়া পোৱা, আগতে বহুত ভাল পাইছিলা আজিকালি মোক কিয় বেয়া পোৱা। মই যদি ধমকি দিওঁ এয়া কৰোঁ, এই সেনেকে কয় তোমাৰ ওচৰতে
তেনেহ'লে আৰু কি ক'বা তুমি কোৱাচোন, নিজে কি ক'ব পাৰিবা তেওঁ তাক আৰু।
ঠিক সেনা বেয়াকে ক'বও নোৱাৰো একো। তোমাৰ ওচৰত থৈ আহিম ৰ'বা তুমি দুদিনমান ৰাখিবা আৰু তাক। তুমি দুদিনমান
অ', মোৰ ওচৰত বাৰু মই দম নিদিলেই সি ভয় খাই যায় দিয়া এনেকে চালে ভয় খাই যায়।
চালে ভয় খাই যাব সি মানে এনেকা আৰু বদমাছ হৈছে।
তোমাৰ মানে মই কি কৰিলোঁ। বেছি সৰু ছোৱালী বিলাকত লাগি থাকিব নালাগে, সিহঁতক যেনেকে থাকিব ভাল পায় সেনেকে থাকিব দিব লাগে। তেতিয়া মানে, বেছি উৎপতিয়াটো নহয় আৰু।
অ', এই হয় বাৰু এইটো। কই থাকিলে, বেছি কৰে ন'?
বেছি কৰে অ'। আৰু বাকী খানা কি বনালা আজি কি বনাবা?
এতিয়া কি বনাওঁ মানে চাহ খালোঁ মই বাৰু। এই লুচি বনালোঁ, লুচি ৰচ মট লুচিৰ ভিতৰত যে নাৰিকল সোমাই দি পেলাই যে বনায়। সে খোৱা নাই তোমালোকে অ', ৰচমতি কয় সেইটো। সেইটো খালোঁ। সেইটোয়ে বনালো আৰু।
বা ভালে বস্তু বনালাচোন। তুমি মানে বনাবলে ভাল আৰু পাকৈত আৰু একেবাৰে।
চেনি নিদিয়াকে খালোঁ আৰু চাহ মানে চাহটোত চেনি দিয়া নাই, তাৰপিছতে এই ৰুটিটোতে চেনি সেনেকে দিলোঁ যে, এ চাও বেছি চেনি চেনি বেছি খোৱাও বেয়া যে, আজি নাখাওঁ আৰু এইটো ইমান এটা।
হয়, হয়।
গুৰ মিঠৈ টো খাই ভাল পাওঁ মই গুৰ মিঠৈ খাওঁ।
অ', অ', গুৰ মিঠৈটো ভাল পোৱা ন'?
অ', মই গুৰ মিঠৈটোও খোৱা যায় ৰুটিৰ লগতো খাওঁ, এনে আৰু বা কিবা এনেকে বনালে খাওঁ।
খাই পাইছা নে?
অ', ভাল লাগে ভাল লাগে ন' মই খাওঁ বাৰু। নাই নাজানো তোমাৰ তুমি সুধিবাচোন দাদাজনক তোমাৰ, দাদা এজন যে আছিলে।
অ', অ', দাদাজন দাদাজনক নুসুধো বাৰু মই মানে ওচৰত এখন মিঠাইৰ দোকান আছে নহয় আমাৰ, তোমাৰ সেই তাৰে কি কয় যোনে বনায় আৰু। তেখেতক মই সুধিলোঁ যে কেনেকে বনাই, তেখেতে ক'লে মোক কেনেকে বনাই।
অ', অ', মিঠাইটো গুৰ মিঠৈত বনাই যে!
পদ্ধতিটো মই মই মানে তোমাৰ কেনেকে বনাওঁ আৰু। প্ৰথমতে মানে তুমি সেই ল'ব লাগিব। গুৰ ল'ব লাগিব আৰু গুৰ
উম, উম, উম।
গুৰ লৈ-ল'ব লাগিব, তাৰপিছত তোমাৰ গাখীৰ ল'ব লাগিব, গাখীৰটো মানে আকৌ ভাল গাখীৰ মানে তোমাৰ বেছি পানী মিহ-মিহালি নোহোৱা গাখীৰ হ'ব লাগিব। গম পাইছ' নে? অ' ভাল গাখীৰ, ভাল গাখীৰ। খিৰ ল'ব লাগিব তুমি। তাৰ পিছত তুমি আৰু কি কয়! মানে গাখীৰটো তুমি প্ৰথমতে, গুৰ খিনি তৈয়াৰ কৰিবা। পিছত তোমাৰ, আহ কি কয়?
গুৰখিনি গৰম কৰি ল'ব লাগিব?
অ', অ', অ'।
অ' অ', গুৰখিনি গৰম কৰি ধৰা মিঠাইটো, গোল্লা যেনেকে বনাই এয়াই আৰু। গোল্লাটো যেনেকে বনাই, তাৰপিছত আৰু মিঠৈ খিনি মিঠৈত, চেনীত দিব নালাগে মিঠ মিঠৈত দিলে হৈ গ'ল আৰু হেইটোৱে কিজানি।
অ' অ' অ' অ', সেনেকে বনাই মানে। তোমাৰ এতিয়া আমি-আমি গোল্লা বনালে কেনেকে বনাও তোমাৰ, গাখীৰ লওঁ ধৰা। তাৰ পিছত তুমি, আহ-গাখীৰখিনি তোমাৰ তাতে কি কয়? মানে নেমুৰ ৰস দি দিওঁ, গাখীৰখিনি ফটাই দিওঁ ন'?
অ', অ'।
গাখীৰ খিনি উত-উত ফটাই- ফটাই লোৱাৰ পিছত তোমাৰ যিখিনি তোমাৰ চেৰাইখিনি হয়, সিখিনি মানে কাপ ওপৰত চেকি কেনে থাণ্ডা পানীৰে মান ধুই কেনে আকৌ নেমু টেঙাৰে মানে, নেমু ধুই দিওঁ আৰু চ-কাৰণ নেমু টেঙাৰ সোৱাদটো যেন গুচি যায় হয় নে নহয়? কোৱাচোন। তাৰপিছত তুমি আমি ইখিনি বস্তু অ', উলমিয়াই থৈ দিওঁ ন'? আধা ঘণ্টামান।
উম, উম।
তাৰ পিছত তোমাৰ চেনাখিনি আৰু আঠ দছ মিনিটৰ পৰা বঢ়িয়াকে নি মিহিকৈ মানে মিহি একেবাৰে মিশ্ৰণ কৰোঁ, তাৰপিছত আৰু চাট নাথাকৈ আমি সৰু সৰু গোল্লা বনাওঁ। হয় নে নহয় গোল্লাটো? গোল কৰো আৰু। তাৰপিছত ডাঙৰ পাত্ৰত পানী আৰু চেনি উতলাই চেনি ৰসখিনি বনাই লওঁ, তাৰ পিছত কি কৰোঁ তাতে? ভালদৰে যিখিনি চেনা আছে, নহয় নহয়, এইটো গল্লাৰ কথা কৈ আছোঁ। গল্লাৰ কথা কৈ আছোঁ। চে-চেনীখিনিত তোমাৰ এই গল-গোলগিটা দছ মিনিট, পোন্ধৰ মিনিট মান চেনীৰ পানীত দি দিলোঁ। তাৰ পিছত মাজে অলপ মানে গৰম পানী যু কৰিব পাৰে আৰু যাতে ৰং খিনি ধুনীয়াকে ভাল হৈ থাকে আৰু তাৰপিছত সিজি উঠাৰ পিছত মানে ৰ-গল্লা ৰসবোৰ মানে মানে ঠাণ্ডা হ'ব দিবা আৰু। গোটেই, যেতিয়া সিজিব অলপ ফুলি যায় ন বস্তুটো। টো এনেকে ঠাণ্ডা হ'বলে দিবা। তাৰ পিছত তাৰত সেনেকে আৰু বনাবলে সহজ হয় আৰু। তুমি বনাই পাইছ নে?
নাই নাই, গোল্লা এই ঘৰত বনাই পাইছোঁ বাৰু, ইমান এটা নহয় আৰু। অলপ চলপ ঘৰতে বনাও। খাব আনে। খাইছিলো এনেকে বনাই পেলাই এ হে ঘৰতে খাওঁ মানে বেলেগক দিয়া নহয় আৰু সৰু সৰু বনাও বেছি ডাঙৰ নহয়
মইয়ো ঘৰতে খাওঁ বেলেগক দিব নোৱাৰা নহয়
লৰা বিলাকেতো বহুত গাখীৰটো ফটাই দিয়ে বা সেই কৰে আমি ধৰা এতিয়া গাখীৰটোৰ যিটো আনো কেতিয়াবা ধৰা ফাটিলে তেতিয়া বনাও এ ফটাই পেলাই মিছা মিছি কিয় বেয়া কৰো সেইটোৱে খোলাটো যিহেতু কিনিবই পাৰি মই সেইটো ভাবো আৰু মোৰ কৈছো মই এইতো ভাবো কি গলাটো যদি কিনিব পাৰিয়ে আকৌ গাখীৰ খিনি মিচা মিচি কিয় বেয়া কৰো অনিষ্ট কৰো লৰাক লাগে একে খৰচে হয় কিন্তু বনালে অলপমান ধৰা অ' মানে কি আৰু নিজৰ বস্তুটো খাই ভাল লাগে সেইটোৱে নহয় নে
সেইটো এটা পাৰ্থক্য হয় আৰু
পাথক্য আৰু কি খোৱাত কোৱা এ ইমান কি আৰু এইবিলাক খাব বনাব জানিলে বহুতেই বহুতেই আছে বনাব কাৰণে তোমাৰ এয়া খোৱা নাই তুমি এইয়া উম নৰসিংহৰ নৰসিংহৰ পাতৰ বৰা ভাজি খাই পাইছানে
অ পাইছো পাইছো
অ ভাল লাগে কৈছে মোৰ গোটেই ভাল লাগে মই বহুত ভাল পাওঁ খাই পেলাই মই মানে কি আৰু উম পাতটো ছিঙি আনিলো আনি পেলাই অলপমান অ ধুই ধুবতো লাগিব দে চোন ধুই পেলাই ৰ'দত দি থৈ দিও হেল্ল'
হয়
শুনিছা তাৰপিছত আৰু সেইয়া ৰ'দত দি থলো পাতটো শুকাই গ'লে ন শুকাই যোৱাৰ পিছত মানে এ বেচনত বেচন আৰু অলপ পানী বেচন খিনি গুলি ললো মিশ্ৰণ বনাই ললো আৰু অলপমান জলকীয়া গুৰি অলপমান সেয়া জিৰা গুৰি এনেকে গোটেইখিনি দি পেলাই ধুনীয়াকে মিহলি কৰিলো মিহেলি কৰি পেলাই এয়া নৰসিংহৰ পাতত ঠাৰিডাল মানে এটা এটা পাত নহয় আৰু গোটেই ঠাৰিডাল আৰু এই মানে দুটা মান পাত একেলগে থাকে ন তাত এটা মানে ডালত সেনেকুৱা আৰু সেনেকেই ডাইৰেক্ট মানে আনি সেই বেচনত গুলি ললো সেনেকে লগাই ললো লগাই পেলাই তেলত দি পেলাই গৰমে গৰমে তুমি ভাতৰ লগত খোৱা আৰু ইমানেই টেষ্টি মানে টেষ্ট বহুত ভাল লাগে আৰু মানে সুবাদ যুক্ত হয় আৰু বহুত খিনি
অ ঠিকে কৈছা ময়ো চেষ্টা কৰিম দিয়া মানে আমাৰ আলহী আহিলে আলহীক বনাই খোৱাম মই
উম আৰু বনাই খাব পাৰা আৰু ছজনাৰ পাত ভাজি খুৱাব পাৰা এনেই ছজনা ছজনা পাতটো বহুত ভাল আৰু খোৱাতো বহুতেই ভাল আৰু পেটৰ কাৰণে
সেইটোয়ে ময়ো ভাবিছো ৰবা
উম উম ছজনা পাতটো